অঁহ', শুনিছো। ভাত এই খাই গৈ আজৰি হ'লো আৰু।
অহ', এতিয়া হেৰি ভিনদেউৰ গাটো কেনেকুৱা।
ভিনদেউৰ গাটো এতিয়া ভালেই টেবলেট-চেবলেট খাই ল'লে, ভালৰ পিছত এতিয়া ভালেই আৰু। মানে দুপৰীয়া সময়তে কি হয় দুপৰীয়া সময় হ'লে মানে হেৰি হয় মোৰতো মানে ওজন-ওজন লাগি যায়, টোপনি-টোপনি লাগে গাটো কিবা লাগি যায়। ৰ'দ উঠা সময়খিনিতে।
অ' মানে সেইটো জণ্ডিচৰ লক্ষণো হ'ব পাৰে, জণ্ডিচ হ'লে মানে তেনেকুৱা হয় গ'ম পালে নে। মুৰটো গধু-গধু লাগিব, আৰু ভোক নালাগে সেইটো লক্ষণ।
অহ, - ভোকটো মানে চবকেইটাই একেলগে খায় আছে বাৰু ভাত বাৰু। অহ', - একেবাৰে নোখোৱাকে থকা নাই। অঁহ', তেনেকুৱা হয়, আছে উম। ভাত কিহেৰে বনালি?
ভাত আজি সে পিটিকা ভাত হে আলু পিটিকা ভাত।
অঁহ। মই মাছ বনাই দিলো মায়ে আছে যে।
অহ।
উম, এনেই মা নাথাকা । মাক দিব নালগা হোৱা হয় মাংস চাংস কিবা এটা আনিম আৰু বুলি কৈছিলো।
অ', অ'।
তাৰপিছত আকৌ মা আছে ইহঁতো আজি নাহিলেই আজি অহাৰ কথা আছিলে।
উম।
এতিয়া মানে গোলাঘাটৰ পৰা গৈ পেলাই যোৰহাট পালেগৈ। যোৰহাট পালেগে এতিয়া। যোৰহাটত তাইৰ লগৰ ল'ৰা এটা আছে।
অ
সি মানে সেই তাতে অইন জেচিত কাম কৰে যে অইলত। সি সে তাতে ৰুমত মাতিলে বোলে আৰু তালে গ'ল এতিয়া তালে গ'লে। ককা ভালে হ'ল ল'ৰাটোৱে মানে ফোন কৰিছে।
উম।
সি তাৰ মানে গা বেয়া সি মানে তাত থাকিব নোৱাৰে বুলি কলে। আৰু কাইলৈ অকল লৈ আহিব লাগিব এতিয়া উপায় নাই।
আকৌ আনিব লাগিব আকৌ নিব লাগিব।
ন আকৌ আনিব লাগিব নিব লাগিব মানে সি তাত নি নিয়ে আও বাদ দিলে আও।
অ অ।
পাইছিলেহে চিটটো তথাপিও এতিয়া মানে চব পোৱালি তেনেকে থাকিব নোৱাৰে নহয়। বুজানা মাকাহঁতৰ লগত থকা পোৱালিয়ে নোৱাৰে মানে কিন্তু তাতে। খোৱা বোৱা সেইবিলাক বহুত ভালে আছিলে অ ফ্ৰী কচিং। হল হয় ইহঁতে এক পইচা খৰচ কৰিব নালাগে। খোৱা বোৱা ফ্ৰী চব ফ্ৰীয়ে আছিলে আও। পাঁচ কৰা খিনিকহে ৰাখিছে মানে এ ইয়াত ত্ৰিশটা। যোৰহাটত ত্ৰিশটা গোলাঘাটত ত্ৰিশটা সেনেকে ৰাখিছিলে। কিন্তু মানে ইছ মাক বাপেকে লগত থকা। পোৱালি বৰ দিগদাৰ এনেকুৱা নোৱাৰেই টিষ্টদিবলে।
উম। এতিয়া নোৱাৰিলেও নহব নহয় এতিয়া কিবা এটা হবলৈ কাৰণে এতিয়া হে।
অ কিবা এটা কৰিবই লা। এতিয়া এতিয়া মানে কি ঘৰতে পঢ়ি পেলাই সি পৰীক্ষা দিব।
অ পাৰিব তেনেকে।
অ তেনেকে পাইম বোলি এতিয়াই যথেষ্ট খিনি মাৰ্ক পাইছেই নহয়। পাব লে চাৰে তিনিশ পালে মানে হৈ যায় সি কাট মাৰ্ক। টো বহুত এতিয়া কমাই দিছে নহয় সি তিনিশ পোন্ধৰ মান নে বিশ মান পাবই। এতিয়া যে কাট মাৰ্ক আৰু কমাই দিয়ে এটা পোৱা চান্স আছেই একজামৰ। জাল দহ তাৰিখেহে দিব।
উম।
এতিয়া বেলেগ ঠাইত হোৱাহেটেতো কৰিগ চৰিগ চোৱা হয় সেতু হৈয়ে গ'লে হয় এইটো এ যে ইয়াত ইয়াৰ কাৰণেহে মানে দিগদাৰ এটা হৈছে।
উম উম।
উপায় নাই সিয়ে যদি নোৱাৰো বুলি কৈছে হয়।
সেইয়া জুৰ জবজ কৰিবও নোৱাৰি নহয় ল'ৰা ছোৱালীক।
অ', সেইটোৱে এতিয়া সি যাব বুলিয়ে বৌহঁতে আগদিনা খন নগাঁৱত গৈ বাকচ চাকচ তাৰ কাপোৰ কানি গোটেই মাহটোৰ কাৰণে কিনিছে। এই গামোচা পা ধৰি সেই খোপা চব মানে আৰু। ঔষধ পাতি তাক ধুনীয়াকে বক্সত ভৰাই ভৰাই বিচনা চাদৰ আকৌ এ চি ব্লেংকেট। সেই সোপা চব কিনিছে কিনি কৰি তাক এতিয়া থ'বলৈ গ'ল। থৈ কৰি থবলৈ গৈছে কালিতো বৌক আনা কথা কান্দি কান্দি মোকে তিনিবাৰ মান ফোন কৰিলে মই বোলো ৰচোন। চাই লওঁ এমাহ চাই লওঁ।
উম।
এমাহ চাই লওঁক চাই কৰি মানে তাতে মানে এটা কি কণ্ডিশন আ আমাৰ ইহঁতে এতিয়া পৰীক্ষা দিছে পৰীক্ষাত পাছ কৰিলে পৰীক্ষাত মানে ভালকে পাছ কৰিব লাগে, সেইবিলাককহে নিছে তাত চবেইতো নেপাই ছিট। অ', তাত তাত যদি এতিয়া আমাৰ ই এতিয়া থাকিলে নহয় থাকি যদি দহ দিনৰ পিছত যদি উলিয়াই লওঁ লৈ আহো বুলি ভাব বা এমাহত পিছতো উলিয়াই লৈ আহো বুলি যদি ভাবো, উলিয়াই আনিব নোৱাৰি মানে তেনেকে।
অ', নোৱাৰি সেইটো।
অ', নোৱাৰি মানে তে কি উলিয়াই লৈ আহিলে গোটেই মানে মাহৰ সেইটো পইচা দি আনিব লাগিব।
অ'।
এদিনত এহেজাৰ টকাকে দিব লাগিব মানে সি যিমান কেইদিন থাকিলে। প্ৰতিদিনে এহেজাৰ এহেজাৰ মানে সি যদি বিশ দিন থাকে বিশ হাজাৰ টকা, তিশ দিন যদি থাকে ত্ৰিশ হাজাৰ টকা মানে একমাহ থাকিলে ত্ৰিশ হাজাৰ টকা এনেকে দি উলাই আনিব লাগিব।
উম, উম।
মানে সেইটো অ এন জি চি পা সিহঁতে পইচাটো পাই যায় যে পোৱালি এটা লৈ অহাৰ লগে লগে সিহঁতৰ মানে হেৰিটো হেৰি হৈ যায়।
উম, উম।
এইটো কাৰনে মানে উম, ইহ-এ ইহঁতে ভাবিছিলে দহ দিন মান চাওঁ পোন্ধৰ দিন মানৰ পিছত তাৰ ৰিজাল্টটো দিব ৰিজাল্টটো যদি ভাল হয় তাক এনেও উলিয়াই আনিম। অ'। চাই লওঁ বুলি কোৱালে এতিয়া আজিটো সি ক'লেই কান্দি পেলাই হেৰি কান্দি মানে মাতটো বোলে থোক মোকা হৈ গৈছে আৰু।
মই ইয়াতে নাথাকো আৰু মা যাওঁ গৈ বুলি কৈছে। তেনেকুৱা এতিয়া কেনেকে এতিয়া নানাকে থাকনো। এতিয়া অ' তাতে কচিংটোত ফি আছিলে চব খোৱা বোৱা পা ধৰি পঢ়োৱা কৰা সিহঁতৰ সিহঁতে আমাৰ অসমৰ মাষ্টৰ নহয় গোটেই একে ইণ্ডিয়া কোনোবা কোনো বেলেগ বেলেগ ঠাই পৰা আহে সেইবিলাক মাষ্টৰ বুজা নাই।
উম, উম, উম।
তাতে খোৱা বোৱাবিলাক ধুনীয়া টাইমত দি আছে আজি কালি দেখি গৈছে। কালি কথাটো মই গম নাপাওঁ আজি কিন্তু ৰাতিপুৱা চাৰে ছয় তাত চাহ বিস্কুট দিছে বোলে।
উ
সাৰে সাত টাত ৰুটি ভাজি দিছে তাৰ পিছত এ উম দেৰটা বাজিত ভাত দিছে তাৰপিছত আ এনে টাইমে টাইমে বস্তুবিলাক ধুনীয়াকে দি আছে মানে এ বহুত বহুত পইচা আহেটো। অ তাত থলেগৈ কালি নহ পৰহিয়ে গ'ল ন সিহঁতে ৰাতিপুৱাই
অ থাক
ইয়া পা গৈছ বেয়া পাইছে সেইটোৱেই মানে। পৰহি ইয়া পা সিহঁতে ওলাই গৈছে সাতটা বাজি, চাৰে এঘাৰটাত তাত পাবগৈ লাগিব কিবা এটা মানে টাইম আছে। সেইটো সিহঁত গোটেই ষ্টুডেন্ট বিলাক পৰহিয়ে মাতি দিলে ছোৱালী আছে দহ জনী ল'ৰা আছে এ কেইটা মানে ত্ৰিৰিশটাহে ৰাখে যে অ এ ত্ৰিশ তাক মানে সে ল'ৰা খিনি মানে গোটেই থাৰ্ড ফ্ল'ত থাকে। ছোৱালী খিনি ফাৰ্ষ্ট ফ্লছ থাকে ফাছ অ তাপা মানে প্ৰথমটোতে থাকে আউ চে কেণ্ডটোত মানে ক্লাছ বিলাক হয় আ মাষ্টৰ খিনি এ তলত থাকে একদম ছোৱালী খিনি থাকা সেয়াত থাকে মাষ্টৰ খিনি এ তাৰপিছত সি থাকিলে বৌহঁতে চাৰে এঘাৰটা বজাত তাক থৈ কৰি পেলাই ৰুম ৰুমে লজত গৈছে সিহঁতে লজে এটা ল লজত গৈ ৰুম এটা লৈছে লৈ পেলাই তাত বৌহত থাকিলে নাহিলে নহয়
উম
তাৰপাছত থাকিলে তাকটো লগ কৰিব নিদিয়ে আৰু মোবাইল গধূলি সময়ত জমা লৈ ললে তাক একো নিব দিয়া নাই আ মোবাইল জমাই লোৱা পিছত পোন্ধৰ দিনলৈ ফোন চোন কৰিব নিদিয়ে সেইটোওতো ব অসুবিধা কথা ন এইটো মানে কি আজি এইটা তা মোবাইলটো থাকিলে মানে মাক বাপেকক কথা এটা পাতিবলৈ সুবিধা হয়
কিবা এটা দিগদাৰ হলেও এতিয়া অ আৰু মাক বাপেকও ভয় হয় নহয় এনে কে ল'ৰা এটা থোৱাহি যদি
থৈ আহিবন এতিয়া বৌ কানা কুটা কৰি আছে থোৱা ইয়াৰ পৰা যোৱাৰ পৰাই কানা কুটা কৰিছে তাৰ আগদিনাখনৰ পৰাই কান্দি আছে মোক ফোন কছো মা মই কি কৰিম এতিয়া বুলি পে মোৰ বোলো তই ৰচোন আজিৰ দিনটো চাহ কাইলৈ দিনটো চা দহ দিন চা বুলি কলোঁ দহ দিনৰ পিছত লৈ আহিম আউ বুলি কলো
অ
তাৰপিছত আৰু তাই সেয়া ৰাতিটো তেনেকে থাকিলে থাকি পিছত মানে কি পোন্ধৰ দিনৰ পিছত এদিন ফোন কৰিব দিয়ে মোবাইল চোবাইল সিহঁতে জমা লৈ লয় মানে
উ বেছি ইমান কাঢ়া কাৰণ ঘছ খিলা ম চিলে মাকহঁতৰ মাক মন ফোনটো কৰিলেও তথাপি বোলে
সেই মাতটো শুনিলেও ভাল হয় ভালে থাকা যায় আৰু মানে তাত মানে কি হয় যেতিয়া বেমাৰ আজাৰ হয় আমাৰ ইয়াৰ আকৌ প্ৰব্লেম বেছি হৈ থাকে এই পেটৰ বিষ এই ইটো এই সিটো হৈয়ে থাকে মানে ই মানে কিবা ফাৰ্ষ্ট ফুটবিলাকো খাই থাকে যে কিছুমান আমাৰ দে এই ইমান সেইবিলাক নাখায় তাৰ পিছত সি এই তাক মানে ভাগে ভাগে একদম বক্সত ভৰা ভৰা চব বস্তু দি পঠাইছিলে আগ বৌৱে মানে তাত কৈছে যে, তাৰ অলপমান গা বেয়া হ'লে আমাক জনাব লাগিব। মানে মৰিগাঁৱৰ পৰা আমি আহি পোৱালে বহুত দেৰি হৈ যায়গে ন', সিহঁতে মানে কি কয়, প্ৰাথমিক চিকিৎসাটো মানে সিহঁতে কৰি থাকে। যেতিয়া মানে ল'ৰাটো বা ছোৱালীজনী বেছি হৈ যায়গৈ তেতিয়াহে বোলে গাৰ্জেনটক জনায়। অ', সেইটোতো বৰ দিগদাৰ কথা ন', তেতিয়াহ'লে ঘৰৰ মানুহক ক'লে নহব নহয়, এতিয়া ইমান ছিজনটো কিবা নিচিনা, এই জ্বৰ হ'লে জাপানীহে হয় ইটোহে হয়। এইটো, এনেকুৱা এটা দিনত, এতিয়া মানে সিহঁতে সেইটো ভয় খাই আছে, তাৰ পিছত, আজি বোলে বাৰটা বাজিত মানে লাঞ্চ টাইমত অকমান সময় লগ কৰিব পাৰে, আধা ঘন্টা কাৰণে। আজিতো গৈ লগ কৰিলে, কালি সিহঁতে থলে। আজি গৈ পেলাই লগ কৰিলে, কালি ৰাতি সিহঁতে লজত থাকিলে ৰুম লৈ পেলাই। তাৰপিছত আজি গৈ লগ কৰি পেলাই এ, আহো, লগ কৰিব যাওঁতে মানে কৈছে, এই, মা তোমালোকে যাবগৈ পাৰিবা মই থাকিম দিয়া বুলি ক'লে।
উম, উম।
তাৰ পিছত, বৌ মানে কৈছ, তুমি থাকা যেতিয়া আমি যামগৈ। বুলি ক'লে। যাওঁগৈ বুলি কৈ পেলাই মানে, সিহঁতে ঘৰলৈ গুচি নাহিলে, যোৰহাটলৈ গ'লগৈ তাৰ লগৰ ল'ৰাটো তালৈ। এ মানে, সেই গোলাঘাটৰ পৰা যোৰহাটলৈ য'ত আছে, তাত মানে আধা ঘণ্টা মান বাট আৰু মানে। তালৈ গ'লগে, তাৰপিছত গধূলি সময়ততো সি আকৌ ফোন কৰিছে বোলে। গধূলি সময়ত নহয়, হেৰি চাৰে আঠটা নে, নটাত কৰিছে বুলি কৈছে আৰু। মোবাইল নিদিয়ে মানে, সি চাগে ৰিকুৱেষ্ট কৰি পেলাই মোবাইলটো ল'লে চাগে চাৰ হঁতৰ পৰা। লৈ পেলাই মানে কৈছে যে, মা হেৰি কান, কান্দা নিচিনাকে কৈছা আৰু মই ইয়াত থাকিব নোৱাৰিম। এ, উম, তোমালোকে মোক লৈ যোৱাহি, গলাগৈ নে ঘৰলৈ বুলি সুধিছে। তাৰ পিছত আমি নাই যোৱা ইয়াত। আছিলো কোৱাচোন, কৈছে মই নাথাকো আৰু ঘৰ ঘৰলৈ যামগে বুলি ক'লে।
উম।
উপায় নাই এতিয়া, তাই এতিয়া। আজি ৰাতিটো সিহঁতৰ তাত থাকি, ৰাতিপুৱা এতিয়া তাক লৈ পেলাই আকৌ ঘৰলৈ গুচি আহিব। ঘৰত ভাতিবেলা পাবহি আৰু গধুলি সময়ত।
সি নাথাকো বুলি কোৱাৰ পিছত, মাকহঁতে জোৰজবৰদষ্টি কৰি থব নোৱাৰে নহয়।
নোৱাৰে নোৱাৰে থ'ব ন
নাই, সেইটো পিছত কিবা এটা হ'লে অ' মাকহতে দুখী হ'ব হয়। কাৰণ আজিকালি দিনকাল, দিনকাল বেয়া আজিকালি। অ', এনেকে ফোনটো দিয়া হেঁতেনো বোলে বেলেগ কথা, এতিয়া ফোনটো সিহঁতে নিদিয়াতো কোনো কথা নাই।
সিহঁতে মানে মোবাইলটো নিদিয়ে, মোবাইলটো সিহঁতে জমা ল'ব, তাৰপিছত অকল লেপটপ চেপটপ আকৌ ইয়াৰ হেৰি টেবলেট চেবলেট সেইবিলাক একো নিব নিদিয়ে।
তাৰ যে আছে সেইবিলাক নিব নিদিলে, ঘৰতে থৈ গৈছে সি, তাত সিহঁতে এটা এটা দিব টেবলেট দিব, লেপটপ দিব প্ৰতিটো ষ্টুডেণ্টকে। তাৰপিছত সেয়া লেপটপত মানে বেলেগ একো কৰিব নোৱাৰে, খালি সিহঁতে দিয়া কাম বিলাকহে কৰিব পাৰিব।
উম উম।
আৰু মোবাইলটো মানে সিহঁতৰ তাত জমা থাকিব। পোন্ধৰ দিন মানৰ পিছত মানে এসপ্তাহৰ মূৰত দিয়ে কিছুমানে ইয়াত বোলে পোন্ধৰ দিনৰ মূৰতহে দিব, প পোন্ধৰ দিনৰ মূৰত মানে হেৰি কৰিব লাগিব। কথা পাতিবলৈ আধা ঘন্টা টাইম এটা দিয়ে।
লৈ যি ভাল দেখে এতিয়া লৈ আহিলে আকৌ সেইটো কৰিলেই হ'ল আৰু হয়?
অ' সেইটোয়ে লৈ আহিব আহ ভাল হ'লে হয়। তাকে কৈছো লৈ আহিলো এনেই চিন্তা কৰো অঁ হ'ব দে যা উম অঁ অঁ। তাকে, উম উম।